হেল্ল' অ, ভাল। ক'ত ভালে আছোঁ তুমি।
আছোঁ, আছোঁ, আছোঁ। ৰবাচোন অকমানি অহ তুমি। দুই মিনিট, খন্তেক সময় অপেক্ষা কৰাচোন ফোনটো নেকাটিবা
অকে মই আৰু আজি দেৰিকে উঠিলোঁ। তুমি ক' অপেক্ষা কৰিব দি ক'লৈ গ'লা অপেক্ষা কৰি আছোঁ। অহ।
অ আহ হেৰি
আমি সেইটো যাব নোৱাৰিম ছাগে ন তাতে স্ক্ৰিপট যাব নোৱাৰিম চাগে বেগ কৰি
আমি নোৱাৰিম চাগে অ' বাকী কোৱাচোন বহুত দিনৰ মূৰত তোমাৰ লগত কথা পাতিলোঁ আজি
আছো তেতিয়া আজি অলপমান দিনটো আৰম্ভণিটো ভাল নহ'ল
অ' কিয় কি হ'ল?
মানে কি হৈছে যোৱা ৰবিবাৰৰ পৰাই বহুতেই মানে বিজি হৈ আছিলোঁ, বেলেগ-বেলেগ অনুষ্ঠানত মোৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন টো আছিল
অ তুমিতো কৈছিলা মোক কেনে গ'ল পিছে তোমাৰ।
বহুতে ভাল লাগিল বহুতো আমি হাঁহি ফূুৰ্তি। কৰিলোঁ ছাৰ বাইদেউহঁতৰ লগতো নগলোঁ। ভাল লাগিল ইমান বছৰৰ মূৰত। মানে কি হৈছে যে গৈছোঁ ভাল লাগিছে বাট এনেকুৱা হৈছে যে ভাগৰটো গোটেই কমপ্লিট যোৱা নাই। তাৰ পাছত কি হ'ল এ পিছদিনা তো ঘৰতে আছোঁ। যে তাৰ পাছত আৰু মোৰ। লগৰ এজনী মোক আহ মোক মানে কৰিলে আৰু ফোন কৰিলে। যে ইয়াত এই গুৱাহাটীৰ ৰেডিচনবোৰ হোটেলত। কাৰ্টৰ এটা অনুষ্ঠান হ'ব প্ৰথমবাৰৰ কাৰণে হব অসমত ত মই যাম নাযাম লগত মইটো বহুত ডাঙৰ এটা এটা অপৰচুনিটি এটা পালোঁ ত মইয়ো ঘৰত কৈ মেলি যাম বুলি কলোঁ। দুটা সোতাৰে। মই মানে তাৰ কাৰণে মই লাগি গলো আৰু কেতিয়া ৰেডি হব কিবা হব গলো তাতেও ফুল এনজয় হ'ল। এনজয় মানে বহুত ভাল লাগিল আৰু প্ৰথম মানে সেনেকুৱা অভিজ্ঞতা পাইছো বেলেগ -বেলেগ ঠাইৰ পৰা মানুহ আহিছে। যে ছোৱালী বিশেষকে তাতেও এনেকে সিদিনা গধূলিয়ে হল প্ৰায় আহি আৰু ভাগৰতটো মানে সিদিনাৰে আছে এইবাৰো আছে সিদিনাৰো আছে আৰু মানে হয়তো ন মানে সাধাৰণ মানুহ জোনে সদায় বাহিৰত কাম কৰিব যায় সিহঁত তৰ কাৰণে ইমান ডাঙৰ কথা নহব বট মইতো ঘৰতে আছো ন বহুত দিনৰ পৰা। ত হঠাৎ এই বাহিৰত ওলাই মানে ইমান স সময়ে কৰা কাৰণে এ বেছিয়ে গাটোত ধৰি ললে ভাগৰটো কিন্তু এটা হ'ল যে মই সিদিনাৰ পিছদিনাৰ লবনোৱা মানে যোৱাকালি যোৱাকালি আৰু এটা ইন্টাৰভিউ আছিলে মোৰ। তাতে গলো আৰু গুৱাহাটীলৈ গলো তাৰ পৰা আহি মেলি অহ। ত কালি কি হল ৰাতি মই এই মোৰ লৰা এজন লগ কথা পাতি আছিলো ভিডিঅ' কলত। ত বোলো মই কলো মই টোপনি মাৰো বুলি। কওঁতে এইটো পত টোপনিও আহিল ৰাবত আৰু উম হয়তো চল্লিশ মিনিট মানৰ পিছত আৰু জগাই দিলে মানুহ বিলাকে ঘৰৰ। ভাত খাব। মানে সেই জগোৱাৰ পিছত ভাত খাই উঠি আৰু টোপনি নাই -টোপনি নাই আমি মোৰ বাৰ লগত এখন নতুন চিৰিজ আছে ৰাস বুলি ৰংগাবিল্লাৰ ঘটনাটো যে দিল্লীৰ এই দুজন অহ ভায়েক আৰু ভনীয়েকক যে মাৰি পেলাইছিলে। এক ৰেডিঅ' গান গাব যোৱাৰ দিনা সেইটো ঘটনাটোত এখন চিৰিজ বনাইছে ত তাৰে এনেকে দুই তিনটা এপিচডে চালো। চাই পেলাই ৰাতি পোৱায়েই গল তাৰপিছত শোলু শোৱাৰ পাছ ত আৰু আকৌ এতিয়া এটামান বজাত মা গালি পাৰি- পাৰি উঠালে যে উঠ নুঠাল নজগালি নুঠায়ে তোমালোকে কিবা কিবি এনেকে অলপমান অশান্তি হয় আৰু এতিয়া আছো আৰু এতিয়া ঘিৰ কৰিম। তোমাৰ তুমিতো আজি এই যাব নোৱাৰিলা ন অফ
মই নোৱাৰিলো মোৰ একচু একচুয়েলি তুমি তোমাক কৈছিলোৱে চাগে মই। কেদিনমান আগতে মোৰ ভণ্টিৰ গাটো ভাল নহয়। তাই মানে অলপ বেছি হৈ গৈছে মানে প্ৰথমতে বৰ মানে সাধাৰণভাৱে ট্ৰিটমেন্ট বোৰ আৰম্ভ কৰা হৈছিল যেনে আহ নৰ্মেলি আমি যেনেকে চৰ্দি, জ্বৰ, চৰ্দি হ'লে আমি যেনেকে ফাৰ্মাচী বা ক'বাতকৈ বা নিজ- জেও জানো ধৰক এইকেইটােইটা ক'ত খাব লাগে তেনেকে ট্ৰিটমেন্টটো ষ্টাৰ্ট কৰিছিলো। কিন্তু তাইৰ ভাল হোৱাতকে বেছি বেয়াহে হৈছিল অৱস্থাটো তাৰপিছত আহ, সেইকাৰণে আমি মানে ডক্তৰ দেখুৱাৰ পৰামৰ্শ ল মানে বহুতে ক'লে তাৰ পিছত দেখুৱালো ডক্তৰ তেনেকে, বহুতে একছুৱেলি কোৱা নাই আমি নিজেই ঠিক ঠিক কৰি ডক্তৰ দেখুৱালো তাৰ পিছত ডক্তৰ দেখুৱালে গম পাইছো তেওঁৰ নে তেওঁ মানে ভাল অভিজ্ঞতাক তেওঁ মানে ক'লে যে তাইৰ ইনফেকচন বহুত বাঢ়ি গৈছে ডিঙিত চ' তাৰ কাৰণে আপোনালোকে নৰ্মেল সেইবোৰ ট্ৰিটমেণ্ট কৰিলে নহ'ব প্ৰপাৰ এক্সৰে দেন কফটোৰ পৰীক্ষা তাৰপিছত তেনেকে ইনজেকচন ব্লাডত ডাইৰেক্ট এণ্টিবায়টিক ইনজেকচন ল'ব লাগিব। বৰ্তমান ট্ৰিটমেন্টত আছো আজি দুই ন- মই ইনজেকচন তো ললে কিন্ত সেই ইনজেকচন তো লোৱাৰ লগে লগে ইমান সেভি ডউচ গোটেই বডিটো মানে, একদম উইক হৈ যায়। ওত পাছত জ্বৰ হয় গোটেই মানে পেইন হয় চবচে ডাঙৰ কথা তাই সেই টোপনিটো নাই। টোপনি নোহোৱাৰ কাৰণে তাই যোৱা ৰাতি অলপ হচনেশ্যনাই হৈ পেলাই ৰাতি ভুল থিব ষ্টাৰ্ট কৰিছে। মোৰ লগৰ এটা আছিল ভাস্ত বুলি তাই কালি শুতে ভাবিছে মই ভাস্তত হৈ শুম আজি। তাৰ পিছত অলপ পিছত ভাবিছে ভাস্তৰ দেউ- তাক লৈ শুম তাৰপিছত ভাস্তৰ মাক হৈ শুম তাৰ পিছত ভাবিছ মই কিয় ভাষ্যত হ' মই কলে গলো সেইবোৰ বহুত সময় ভাবি ভাবি তাই ৰাতিপুৱাই দিলে
বৰকোৱা আই নোচ মই জানো চিটুৱেচনটো মানে চিৰিয়াচ ব হাঁহি উঠোৱা নাই তোমালোকৰ
হাঁহি উঠিছে কিন্তু কি কৰিবা আজি যেতিয়া ইনজেকশ্যন লবলৈ গৈছো তেতিয়াও হাঁহি উঠিছে কথাত তাৰপিছত তাইক ইনজেকচন টো দি আছে। আৰু ইঞ্জেকচন দিয়াৰ ল'ৰাটোৰ ফোনৰ ৰিংটনটো বাজিছে আৰু যিটো গানটো মানে অলপ ফানী চ' তটাইতটো হাঁহি দিলে। তাই হাঁহি দিলে ময়ো হাঁহি দিলো তাৰ পিছত কঁপিবলৈ ললে লৰাটোৱে কৈছে নাহাঁহিবা। কিন্তু যিমানেই কৈছে নাহাঁহিবা সিমানেই হাঁহে আজিও ছেম হ'ল কাহিনীটো। ত' সদায় তাই মোক ব্লেইমটো দিয়ে সি মোক হহুৱাই আছে এনেকে বল তাই আচল প্ৰথম হহুৱাই লৈ তেনেকে হ'ল এতিয়া আৰু পাঁচটা ল'ব লাগিব এণ্টিবায়টিক ইনজেকচন।
কেতিয়া সদায় এদিন বা এদিন নেকি?
এটা এটাকে
এত কালি কোনে লৈ যাব।
আহ ফাৰ্মাচীলে যাব লাগে ইয়াৰ ওচৰতে হয় এতিয়া তাই মাতো বৰ তাৰ গাটো ঠিক নাই দেউতাৰ তোক বেয়াই মায়ে যদি পাৰে লৈ যাব নহ'লে তাই নিজেই স্কুটিখন চলাই যদি যাব পাৰে মোক কৈছিলে আজি যে মই পাৰিম যাবলৈ অকলে লৈ আহিব। কিন্তু
পাৰিলে স্কুটি স্কুটি চলাব নালাগে।
উম বতাহ।
তুমি স্কুটিত লৈ গৈ আছা তাইক।
আজি স্কুটিতে নিলো কাৰণ পুৰা কমপ্লিট মোক চোক ঢাকি লৈছে মানে বতাহ লাগিব দিয়া নাই।
অ বাট ই ৰিক্সা নাপায় নেকি তোমালোকৰ তাতে
পাই চলিয়ে থাকে কিন্তু ই ৰিক্সাত উঠিলো গলো নামিলো। আকৌ এখন বিচাৰি আহিলোঁ স্কুটিখন লৈ সুবিধা হয় আৰু। মুখখন পুৰা ঢাকি লৈছো বতাহ সোমাব দিয়া নাই দেন আজি এক্সৰেও কৰিব দিলে ডক্টৰে ত' আজি এক্সৰেটো কৰি থৈ আহিলে এতিয়া অলপ পিছত গৈ ৰিপৰ্টটো আনিম কিবা আছে ৰিপৰ্টত এক্সৰে কৰা। কৰাটো খালি অলপ বৰ মানে। সিমান নাজানে। সি মোক, কিবা কিবি সুধিবলৈ ললে। তাৰপিছত কম বাৰু তোমাক মই।
বুজিছোঁ।
সেইয়া আৰু। কথা বতৰাবোৰ।
বোলে নহ'লে মানে অসুবিধাই আছিল।
অসুবিধাই আছিলে মই ঘৰত নাথাকা হয় এতিয়া মোৰো আজি খতি গল আজিতো মোৰ ব মোৰ মাহটোত এটা লিভ থাকে মই অলৰেডি কালি ললো লিভটো এতিয়া আজি মই সেয়াই আৰু মই আজি এতিয়া পইচা কাটিব। উপায়তো নাই সেইটো ডাঙৰ কথা নহয়।
ত। আৰু ত তোমালোক। তোমালোকৰ কি কাৰ্যালয়টো অফিচৰ কিবা এটা যে অনুষ্ঠান হোৱা কথা আছে।
হয়।
এইটো কোনদিনা।
সেইটো জুলাই জুলাই চৌবিশ নহলে পঁচিশ তাৰিখে হোৱাৰ কথা তটো অলপ দিন আছ। আছে। আজি। অফিচৰ গ্ৰুপত মেছেজ দিছে। চবকে এখন নিজৰ দেউতাকৰ লগত সৰু ফটো এখন চাইল্ডহুডত শ্বেয়াৰ কৰিব লাগে ফাদাৰ্চ দে আহি আছে সেই কাৰণে কিবা মডাৰ্চ ডে টোত কৈছিলে মই মডাৰ্চ ডেত গুৰুত্ব নিদিলো ক'ত ফটো বিচাৰি ফটো মাৰ লগত।
আজি উঠি থবা
নাই চাইল্ডহুড ফটো লাগে।
আচ্ছা আচ্ছা তোমাৰ আছে নে নাই?
মোৰ আছে মই বিচাৰিব লাগিব তাৰ পাছত দিব লাগিব বিচাৰি পেলাই গ্ৰুপটোতে শ্বেয়াৰ কৰি আৰু উম। মডাৰ্চ ডেত গুৰুত্ব নিদিলো মানে পিছদিনাখন এই আহি পেলাই কৈছে সবকে যোনে যোনে দিয়া নাই তোমালোকে কি বুলি ভাবিছা নিজকে অফিচৰ কিবা এটা এক্টিভিটিত তোমালোকে যে অংশগ্ৰহণ নকৰা এইটো ভাল কথা নহয় নক্ এইটো কনচিডাৰ কৰা নাযাব সেইকাৰণে এইবাৰ ফাদাৰ্চ ডে ফালিব লাগিব আৰু।
কছে হ একবোৰ চৰ সেইয়া লৈকেও হয় নহলে এটা কংক্ৰিটৰ মানে সেই হৈ যায় ন, কাম কৰা প্লেচ বিলাক।
সেইটো হয় খালী বৰ দৰমহাবোৰ বৰ কম। অসুবিধাটো তাতেই।
সেইটোতো আৰু অসমৰে এইটো সমস্যা।
অসমৰে সমস্যা এইটো
বাকী এৰে ভোজন কৰিছা নে নাই?
অ মই দুপৰীয়া আহাৰ গ্ৰহন নকৰিলো।
উ আমাৰ অলপ দেৰি হব, খাওঁতে।
স তুমি খোৱাৰ পৰা উঠি পেলাই কি খালা?
মই চাহ খাইছো, চাহ আৰু ভুজিয়া খাইছো। মই মানে ৰুটি খাব মন নগল আৰু
উ
অ দছ মিনিট কথা পতিলো গুম নাপালো।
অ এ তোমাৰ লগত আগতেও কথা পাতিছিলো কেনেকে দছ মিনিট হয় আমি গমেই নাপাও।
হয় দিয়া। তেনেকে কথা পাতিলে তেনেকুৱাই হয় জানানে
উম তাকেতো আৰু। বতৰটো পিছে কেনেকুৱা?
আজি অলপ বতৰটো এতিয়ালৈকে বৰষুণ দিয়া নাই যদিও অব ডাৱৰীয়া টাইপে হৈ আছে।
আমাৰ ফালেও একেই মাজে মাজে ৰদটো দিছে। কিন্তু ডাৱৰীয়া আছে অ অ ৰাখিছো দিয়া পিছত বাৰু কথা পাতিম। হয়।